সুনিছানে?
হয় হোনিচু কি কৰি আছা তুমি? হয় হয়
আছো আছো অ তুমি কি কৰি আছা?
এ মই এনে আছোঁ ৰ'বা আজি বহুত গৰম দিছে ন?
হয় হয় আজি গৰমতটো বহুত বাকী পিছে খোৱা -লোৱা কৰিলা নে নাই?
মই খোৱা- লোৱা কৰা নাই ৰবা। তুমি? মানে আবেলি ইয়াৰ খাইছিলো।
হয় হয় হয় আমাৰো
আবিল হয় এই খোৱা- লোৱা কৰাতে এঘাৰটামান বাজে। আবেলি এনে চাহ পানী খালো আবেলি মানে আঠটা বজতে আ তাই বাজিল চাহ পানী খুৱাতে আমাৰ দেৰিকে চাহ খোৱা হয়।
আলোচনা কৰিম বুলিহে তোমাক ফোন কৰিলো। বৰ্তমান যে আমাৰ যে খুব বাঢ়ি গৈছে বা খো'ব স সমাজত ষোব জনপ্ৰিয় এইয়া যে তুমাৰ দিজিটেল পেমেণ্ট
হয় হয় বাঢ়ি গৈছে মানে ডিজিটেল পেমেন্টৰ সহায়ত আমি বহুতো মানে অ লাভ হৈছে আমাৰ বহুত।
হয় হয় আৰু ডিজিটেল পেমেণ্টৰয়ত বহুতখিনি লাভ হৈছে যদিও কৰ'বাত নহয় কৰ'বাত এনেকুৱা হৈছে নেকি নেকি যে আমি আমি পাহৰি গৈছো মানি বেগ ইউজ কৰিব বা পকেটত টকা ৰাখিব।
হয় হয় মানে ডিজিটেল পেমেন্টৰ সহায়ত তোমাৰ কি হৈছে মেইনলি চোৱা মানে আমি আগতে আমাৰ কে'চ ল'ব লাগিছিল ন? কে'চ ল'ব লাগিছিল মানে কেছটো হৰাইও যায় কেতিয়াবা কেতিয়াবা মানি বেগটোও হৰাই যায় হয় নাই ক?
হয়।
তাৰপিছত তোমাৰ এতিয়া ধৰা ডিজিটেল পে'মেণ্ট আহাৰ পিছত যেনেকে জি পে', গুগল পে' মানে যিমান পেমেণ্ট আছে জিপে, ফেম পে, গুগল পে' যিমান আছে
উম
এ মানে ডিজিটেল পেমেন্টৰ সহায়ত তুমি মানে কেচ বেছি কেৰি নকৰিলেও হয়। তুমি যিমানটো মানে পকেটত ৰাখিব পাৰা মানে হেভি কেচ মানে দহ পোন্ধৰ হাজাৰ কেৰি নকৰিলেও হয়।
হয় হয়।
হয় ন তোমাৰ একাউন্টত পৈছো হয় তোমাৰ একাউণ্টত পইচা থাকে তুমি যেতিয়া তেতিয়া মানে উইড্ৰ কৰিব পাৰা তোমাৰ মৰ্জি মতে।
হয় তুমি একদম ঠিক কথা কৈছা। তোমাৰ কথা মত তোমাৰ কথা মতে মই মাত কিন্তু অ তুমি আজি কালি ৰাস্তা ঘাটে তোমাৰ আজিকালি ভিক্ষাৰী বোৰ দেখিচানে ভিক্ষাৰী হওঁক বা তোমাৰ অ বাছৰ যিবিলাক মানে তোমাৰ অ তোমাৰ হিজিৰা যিবোৰ আমি গুৱাহাটী মহানগৰীত দেখিবলৈ পাওঁ তেওঁলোক সকলোৰে লগতো জি'পে ন
হয় হয় হয় আজিকালি মানে জিপেটো মানে আজিকালি বিখাৰীটো মানে ডিজিটেল বিখাৰী হৈ গৈছে কি কম এতিয়া। ডিজিটেল ভিকাৰীবোৰো ডিজিটেল। চবে আগবাঢ়িছে চবেই আগবাঢ়িছে নৰ্মেল ভিখাৰী তাৰ হাততো আজিকালি মই আ আইফোন দেখা পাই কিছু দেখা পোৱা যায় আইফোন ফোন বা স্মাৰ্টফোন দেখা পোৱা যায়। চ' আজিকালি মানে সমাজখন বহুতো বহুতো উন্নতি হৈছে।
হয় হয় আৰু হয় হয় তুমি ঠিক একদম ঠিক কথা কৈছা আৰু আজিকালি আজিকালি ঘৰৰ প্ৰটেক জন ব্যক্তিৰ মোবাইলে মোবাইলে কিবা ন কিবা এটা পেমেন্ট ৰ এপ থাক
থাকিবই থাকিবই থাকিবই তুমি যিমান দুখীয়া মানুহ ন হ'লেও মানে যি বেংকৰ একাউন্ট আজিকালি চবৰে লগত থাকে।
হয় আৰু তুমি এইটো ক্ষেত্ৰত হয় আৰু তুমি এইটো ক্ষেত্ৰত কি হবা যে বিভিন্ন ধৰণৰ তোমাৰ এপ আছে ফেম পে জিপে ফোনপে শ্লাইচ এইবোৰ এপৰ এপৰ তুমি কি ভাবা যে কোনটো বেছি ভাল বা কোনটো বেছি তুমি মানে তুমি নিজেও কোন নতুনো ইউজ কৰি আছা?
মই নিজে ক'ব গ'লে চেম্পে ইউজ কৰিলোঁ অ ফ ফেম্পে বোলে ফোন পে ইউজ কৰি আছোঁ আৰু জিপে আৰু নাবি ইউ পি আই ইজ কৰি আছোঁ। চ' আজিকালি দেখা পোৱা যায় যে মানে ইউ পি আই ই ইউ পি আই বোৰতো মানে, অফাৰ দিছে অফাৰ মানে কেনেকুৱা, তুমি যদি মানে অ তেঞ্জেকশ্যন কৰা কেচ পেট নহ'লে পইন পাই পইন্ টো তোমাক নাবিড় একজাম্পল দি আছোঁ নাভিত কি হয় মানে। উ এশটা পইন্ট এক টকা তুমি এটা পে'মেণ্ট কৰিলে ডেইলি ডেইলি ফাচ পে'মেণ্টত তুমি পঞ্চাছৰ পৰা। এশটা লৈ পইণ্ট পাব পাৰা মোৰ যথেষ্ট সহায়। সহায় হৈছে নাভিৰ এপত মানে আমিতো ৰিচাৰ্জো একবাৰেই কৰোঁ ন মাহত চ সহায় এইটো হৈছে। যে মানে নাভিত মই ট্ৰে্জেকশচন কৰাই যায় ডেইলি তিনিটা চাৰিটা ট্ৰে্জেকশচন কৰা যায়। উম চত তাৰে মই কইন ইউজ কৰি কেনে ৰিচাৰ্চৰ মানে পইচাটো উইড্ৰ কৰি ল'ব পাৰে চৈধ্য পোন্ধৰ টকা যিমান উঠে মানে মাহ ধৰ মই কি কৰোঁ এইটো নকৰি কেনে ৰিচাৰ্জ এপত মানে মানে ৰিচাৰ্জৰ পইচাটো টো আজিকালি চাৰে তিনিশ থাকে।
হয় হয়।
চ' এইটো মানে ডিচকাউণ্টত পাই যায় তুমি যিমান পইণ্টত যিমান পইচা পাবা মানে এ এ এশটা। পইনটোত এশ এক টকা মানে মোৰ মাহত পোন্ধৰশ টা মান আ পইট হৈ যায় বুইছা পোন্ধৰটা মান পইন্ট হ'লে তোমাৰ পোন্ধৰ টকা চব। পোন্ধৰ টকা মই ৰিচাৰ্জত ডিছকাউণ্ট পালোঁ লাভটো কাৰ হ'ল মোৰে হ'ল ন।
অ বুজিছোঁ বুজিছোঁ এইটোতো এটা বহুত ভাল কথা কিন্তু কিন্তু আৰু তুমি শ্লাইচৰ এ এটা বস্তু জানানে নাই তুমি যিটো শ্লাইচৰ পেমেন্ট এপ আছে। তাত তাত যদি তুমি যদি মোৰ মোৰ‌ বোধেৰে যদি তুমি যদি সেইটো এপ এপ টো যদি লগ ইন‌ কৰা তেতিয়া বা বা যদি বোলে তে তেতিয়া মোৰ তাত মানে তোমাৰ এটা ফ'ৰ হাণ্ড্ৰেড ৰুপিচ এটা আহি যায়।
অ তুমি ফৰ হাণ্ড্ৰেড ৰুপিছ না।
হয় ফৰ হান্ড্ৰেড ৰুপিজ এটা আহি যায় আৰু ফ'ৰ হান্ড্ৰেতটো ৰুপিজ আহাৰ লগে লগে আমি তোমাৰ লাভ হ'ল মোৰো লা আ আমি দুজনে সিজনৰ মাজত ফিফটি ফিফটি কৰি লব
হয় দু দুশ দুশ কৰিব পাৰো চ' আজিকালি মানে ই ইউ পি আই এপটোত বোলো মানে বহুতে অফাৰ দিছে মানে তুমি শ্লাইচ বুলি নহয় কিছুমানত কম থাকে ৰেফাৰ কিছুমানত বেছি থাকে।
হয় হয় এইবোৰ তোমাৰ কৰবাত নহয় কৰবাত বহুত খিনি সহায় কিন্তু ভালেই বাৰু কিন্তু মই ভাবো কি আমি কিছুমানে তোমাৰ কি কৰে তোমাৰ ফেম্পে ইউজ কৰে ভাবে কি ফেম্পে
ফেম ফেম্পে চেভ নহয় ফেম্পে চেভ নহয় ফেম পে' বহুতো চে ছেফ নহয় তুমি ফেম পেৰ একাউণ্ট যেতিয়া তেতিয়া তোমাৰ বাইনড কৰি দিব পাৰে মোৰ দুটা মান একাউট ফেম পেৰ বাইণ্ডিং হৈছে। মানে ব্লগ মাৰি দিছে।
অ তোমাৰ কিমান টকা গৈছা এনেকে?
এ প্ৰায় মই ফেমপেত বেছি নাৰাখো। নৰ্মেল ইউজৰ কাৰণে ৰাখিছিলো আগতে। মানে যেতিয়া এইটিন ইয়াৰ্চ হোৱা নাছিল মোৰ। চব মোটামুটি ডেৰশ মান গৈছে এনেকুৱা।
আচ্ছা আচ্ছা আৰু ফেম পেট তোমাৰ মাজে মাজে পইচাও কাটে ধৰা এইবাৰ ত্ৰিশ টকা।
হয় হয় হয় হয় ফেম ফেম‌ ফেমপে ফেমপেত তোমাৰ মই কৈ আছো ৰবা ফেমপেত তোমাৰ মানে মান্থলি এটা মানে ডেইলি ট্ৰেঞ্জেকচন থাকে এই ট্ৰেঞ্জেকচনৰ লিমিট যদি পাৰ মান্থলি চাৰ্জ কাটে মান্থলি নহয় লগালগ যদি পইচাটো বেছি সোমাই ন তুমি যদি লগালগ চাৰি পাঁচ হাজাৰ টকা সোমাই দিয়া না ফোনপেত চ তোমাৰ ত্ৰিশৰ পৰা চল্লিশ টকা চাৰ্জ কাটে মোৰ নিজৰ পৰাই কাটিছে। বেলেগ আৰু কি ক'ম নি নিজৰ পৰাই কাটিছে মোৰ
হয় গতিকে তাত বাৰু লিখাই আছে যে লিমিট দুই টু থাউজেণ্ড এনেক বা দুই হাজাৰ টকা এনেকে লিখা আছে।
হয় মানে ফেম্পে আমাৰ নৰ্মেল মানুহৰ কাৰণে নহয়। তিন তিন তিনি হাজাৰৰ কাৰণে যেনেকুৱা তোমাৰ অ মানে তিনি হেজাৰ মানে স্কুল গোইং মানুহৰ কাৰণে স্কুল গোইং বাচ্ছাৰ কাৰণে হয় নে নাই।
হয় হয় মোৰ মোৰ বাৰু তেনেকুৱাই গতিকে মোৰ ফেম পে টো ইউজ কৰি আছো যিহেতু মোৰ এতিয়ালৈকে পান কাৰ্ডে ওলোৱা নাই।
হয় হয় কিয় লোৱা নাই তোমাৰ এইতিন ইয়াৰ্চ হোৱা নাই।
নাই হৈছে এইটিন হৈছে বাৰু এইবাৰ এপ্লাই কৰিছো ওলাব।
অ ঠিকে আছে ঠিকে আছে বেংকৰ একাউণ্টটো খুলিব লাগে বেংকৰ একাউণ্টৰ দৰে চেভ বস্তু নাইয়ে।
হয় বেংকৰ একাউণ্ট আছে মোৰ এছ বি আই বেংক আছে মোৰ।
অ যথেষ্ট ভাল একাউণ্টেই আছে তোমাৰ এছ বি আই মোৰো আছে বাৰু। বাকী তোমাৰ। অ বাকী তোমাৰ বেংকৰ একাউণ্ট এয়া কৰিলে ছেভ মানে এটাই তোমাৰ বেংকৰ বেংকৰ একাউণ্ট বেংকটো বেংক ট্ৰেঞ্জেক্সন হয় আৰু তেতিয়া কেতিয়াবা ফেম পে' বা যিয়ে হওক আজিকালি ফেম পে'ৰ দৰে বহুতো আছে অম্নি কাৰ্ড কিবা কিবি আছে।
হয় এইবিলাকৰ ট্ৰেঞ্জেকচন কেতিয়া কেতিয়াবা আটকি যায়।
আচ্ছা।
কি যায় মানে প্ৰচেচিং হয় কিন্তু প্ৰচেছ নহয়।
আৰু আৰু আৰু আজিকালি তোমাৰ এটা বহুত ধুনীয়া সুবিধা ওলাইছে তোমাৰ আমি আমি এতিয়া যদি আমাৰ মোবাইল অনলাইন থাকে তেতিয়া আমি পইচাটো কেছ উলাব কাৰণে আমি মানুহৰ ওচৰত যাব লাগে যে দাদা কেচ হ'বনে অমুক হ'বনে।
হয় হয় এতিয়া এতিয়া তোমাৰ এ টি এমতে কিউ আৰ ক'ড টো মাৰি কেনে কেছ ওলাই ল'ব পাৰে। আজিকালি তো এ টি এমত হয় এ টি এমত তুমি এইটোও টিপব নালাগে যে উইড্ৰ' বা এ টি এম কাৰ্ডো কেৰি কৰিব নালাগে। এইটো বহুতো ভাল সুবিধা দিছে বহুতো ভাল
নে তুমি সেনেকে উইড্ৰ মানি লৈচা নে?
অ কৰিছো কৰিছো আহ উ যোৱা পৰহি মই কৰিছো। এটি এম কাৰ্ডটো আৰু কিমান কেৰি কৰি থাকিবা। এইটো সুবিধা আছে যেতিয়া আৰু
টি এম কাৰ্ডটো কিমাননো কঢ়িয়াই লৈ ফুৰিবা হেৰাই যাবও পাৰে গতিকে গ মোবাইলটোতো মোবাইলটোতো নেহেৰাই
মোবাইলতটো নেহেৰাই হয় মোবাইলটো নেহেৰাই এইটো এইটো মই মবাইলত এপটো থাকে তাৰপিছত যেতিয়া তোমাৰ ই ' ইমাৰজেঞ্চ যেতিয়া হ‌য় কেজৰ মই ইমাৰ্জেঞ্চি নহলে কেজ ইউচ নকৰো।
উম!
অই অনলাইনে মাৰি দিওঁ চবতে।
অ বৰ্তমান তেনেকুৱা আৰু কিছুমান এনেকুৱাও দোকান আছে আমাৰ ঘৰৰ ওচৰতে আছে য'ত নেকি অনলাইন নাই তোমাক কেতিয়াবা। নি হতমও এইখনো অনলাইন নাই।
হয় হয় কিছুমান মই ভাবো যে আজিও এনেকুৱা আৰ্থিক সম। অৱস্থ কিছুমান দোকান, আছে মানে বয়সীয়া আইতাৰ বা, ককাৰ,
চ' তেখেতৰ তাত মানে বেংকৰ একাউণ্ট থাকিলেও তে তেখেতে গম নাপায় ন। চ' কিউৱা না নাথাকে তেখেত মানে তেখেতৰ অ ল'ৰা ছোৱালীক মানে এনেকুৱা দেখা পাইছো, ছোৱলী ঘৰৰ পৰা ওলাই দিয়াৰ পিছত তেখেতে ৰাস্তাত দোকান কৰিবলগীয়া হয়। তেখেতৰ তাত কৰ' পৰা থাকিব তোমাৰ কিউৱা নিজে কোৱা?
হয় আৰু তোমাৰ এনেকুৱা হৈছে যে মানে তাৰ তাৰ ফলত বহুত দোকানীৰ লছো হয় যে কিছুমান অনলাইন নাথাকে গতিকে গতিকে দোকানী- জনে সেই দোকানখনত বিচাৰি দে আৰু দোকানখনত বিচাৰি দে দোকানত দোকানীজনে যেতিয়া কয় যে মোৰ অনলাইন নাই তেতিয়া সেই দোকানীজনৰ অকনমান লছ হৈ যায় সি যদি পাঁচ টকা এটা কিনিব খুজিছে অনলাইন মাৰি সেই পাঁচ টকাটো দোকানী এনৰ লছ হৈ যায় তাৰ ফলত কিন্তু এনেকুৱা বহুত দোকানীৰ হয়তো মানে দৈনন্দিন জীৱনত বহু খিনি লছ হৈ আছে।
হয়, হয়, হয় ঠিকেই কৈছা কিন্তু আজিকালি মই মই নৰ্মেল খোচ খুচৰাৰ দোকান বাহিৰে ফু ফ ত যে দোকানবোৰ থাকে তেখেতৰ তাতে মানে অনলাইন নাথাকে বেছিভাগেই বাকী গেলামাল ষ্টৰত থাকে অনলাইন।
হয় হয় বা বাৰু যি নহওক আজি তোমাৰ লগত কথা পাতি বহুখিনি অভিজ্ঞতা অনলাইন বা ডিজিটেল পেমেন্ৰ ওপৰত।
হয়, হয় তুমিও চাগে মোৰ পৰা বহুত শিকিলা ময়ো শিকিলো তোমাৰ পৰা বহুত
হয় ধন্যবাদ।
ঠিক আছে ৰাখিছো দে অ' অ উম!